হেল্ল
হেল্ল' অ, কি কৰি আছে?
মই এইয়া ওচৰৰ মানুহ এঘৰলৈ আহিছিলো।
অ।
অকমান বহি আছোঁ। কি কৰিছা?
এয়া এ তাঁত এজুপি লগাইছিলো তাকে বৈ পেলাই অকমান ওলাই আহিছোঁ।
অ, ল'ৰা ছোৱালীকেইটা ভালে আছে?
আছে, আছে।
অ, আছে, আছে। খোৱা বোৱা কৰিলা?
অ, খোৱা বোৱা কৰিলো বাৰু। আপুনি কৰিলে? মা দেউতা ভালে আছে অ মা ইয়াৰ বৰকে ভাল নহয় । এ মাটি নাই ৰুৱা এই দেৰিকেহে ৰুম অলপ দিনৰ পিছত ৰুম আৰু। লাষ্টৰ ৰুম আৰু।
অ তাকে মই কথা এটাক লৈ মানে ফোনটো মাৰিলো।
অ কওকচোন।
এ মানে ছোৱালীজনীক কিবা এটা শিকাও বুলি ভাবিছিলো।
অ, তাকেহে এতিয়া গম বন্ধ দিলেহে যাব পাৰিম গৰম বন্ধ দিলেহে যাম আৰু।
অ, গৰম বন্ধ মাহটো এনেইহে থাকিব।
অ, অ।
আহ তাই সেই এই আমাৰ ইয়াতে উৎসৱ পাতিব উৎসৱলৈ মানে তাইক মই সেই বৰগীত এটা কবিতা তেনেকে আকৌ দিহা নামৰ পাৰ্টি এটা তেনেকে মানে হেৰি কৰিম বুলি ভাবিছিলো।
অ' তাকেহে ময়ো শিকাম বুলি ভাবি আছো বাও মই সেই তাক কে স্কুল বন্ধ হ'লে গৰম বন্ধত এতিয়া নাই, দিবহে দিলেহে মই তাইক পঠিয়াব পাৰিম আও।
অঁ অঁ এদিন আনি পেলাই থৈ যাবাহি।
তাকেহে।
কেইদিনমান আমাৰ ঘৰত থাকিব, থাকি মেলি পেলাই শিকি পেলাই মানে পাৰ্টিতো মোৰ ইয়াত আছেই।
অঁ ভালেই হ'ব সুবিধাটো পালে। সেই যে আমাৰ ইয়াত তেনেকে শিকোৱা মানুহ নাই অও অ' বহুত দূৰিণিলে যাব লাগে, শিকিবলে।
অঁ অঁ।
বহুত তিনি কিলোমিটাৰ দূৰত তেনেকে সত্ৰ আছে আও তালে দিবগে লাগিব।
অঁ তাই এনেই নাম চাম দিয়ে নহয়?
দিয়ে দিয়ে নাম চাম গাই বাও।
অঁ অঁ মই বোলো সেই গতিকে আমাৰ ইয়াত মানে ছোৱালী কেইজনী মান আছ মই বোলো সেই ছোৱালী কেইজনীৰ লগতে তাক ল'গ খুৱাই পেলাই, এ এ ওও নামটো শিকাম তেতিয়া মানে গাব পাৰিব নহয় তালে পুৰস্কাটো সৰু কথা, ষ্টেজত উঠাটো ডাঙৰ কথা।
অঁ অঁ। হয় তোন আও, কিবা এটা শিকালেহে দুটা কথা জানিব পাৰিব আও জানিলেহে কম্পিটিশন কৰিবলৈ ধেৰ শি শিকিব লাগে অও' খুটি নাতি ধেই থাকে যে।
উম নিয়ম নীতিপা ধৰি লৈ গোটেইখিনি জানিব লাগিব, তেতিয়াহে।
অহ।
এনেই নামটো মুখস্থ, পদটো মুখস্থ থাকিলে নহ'ব নহয়।
খন তিয়াই পেলাই পিন্ধি আহি , অঁ
তাপাছতে হেই এই উম তাইক তুমি ক'বা বোলে, এনেকে তেনেকে মোক মানুহজনীয়ে ফোন কৰিছিলে, এ ত' তা হেৰি যাব লাগিব, নামটো মই দি দিম বাও। তাইৰ ঘৰতে গুৱাই গুৱাই নামটো মুখস্থ কৰিবা। পদে, নামে মুখস্থ হোৱাৰ পিছত মই সুৰ কেনেকে দিহা দিব লাগে, কেনেকে বহিব লাগে, সেইখিনি মই চ'ব হৈ শিকাই মেলি দিম।
অঁ, অঁ। অঁ, নহয় শিকাব বেছি নালাগে বাৰু শিকাব, হেৰি যে আগ কইছে যে।
অঁ নহয়, সেইটো বুলিয়ে নহয়, মানে কি অ তাই ধৰখ অকল কবিতা আবৃত্তটো আকৌ, কবিতা আবৃত্তি টোও কৰিব লাগিব, বৰগীতটোও গাব লাগিব। আহিব যেতিয়া গোটেই কেইটা অংশ গ্ৰহণ কৰিলে ভাল হয় আও।
অহ' তাকেহে মই বাও পঠিয়াই দিম গৰম বন্ধত, তাৰপা খোৱা-বোৱা কিহে কইলে?
খোৱা- বোৱা দালি বনালো, তাপাছতে তোমাৰ যি হেৰি পচলা ভাজিছিলো, এ ম' মানে ভৰিবোৰ বিষ হয় অকমান, পচলা ভাজি খালেই ভাল পাওঁ।
অ', অ' এই তেনেকে ভাজি খালে, ইমান ভাজি নহয় এই কেঁচাই পিচি পেলাই ৰসটো চেপি তেনেকে যদি একাপ খাই দিয়ে, সেইবো বিষ প'তককে ভাল হয়।
অঁ অঁ অঁ উম, কেঁচাই খাব নোৱাও আক' ইয়াতকে ভাজি পেলাই খাওঁ অকমান।
অঁ
তেনেকে খালো।
অঁ,
বাৰু এতিয়া হেৰি যে, এই খৰিচা-চৰিচা বনোৱা হৈছেনে?
খৰিছা, মই বনোৱাই নাই। খৰিছা হেৰি কৰাই নাই, বাৰু সেই তেনেকে খৰিচা আপুনি ল'বহি, কৰিছে নে কি?
মই খৰিছা অকনমান বনালো, খাব হোৱা নাই বাৰু, খাব মানে তিনি-চাৰি দিন মান থাক কিব লাগে নহয়।
অ।
অকমান আচাৰ বনাম বুলিও মানে হওক এ, সেই পিহি থৈছো, মই বোলো অকণমান আচাৰ বনাই থব লাগিব, বাৰিষা পথাৰ পৰা আহি খাবলেকে।
আচাৰ-চাচাৰ বনাই নে কিনো!
আচাৰ বনাও, আমৰ আচাৰ বনাইছিলো, আমলখি আচাৰ বনাইছিলো, ই আমাৰ ইহঁতে আৰু সৰু একদম আৰম্ভ হোৱা আৰু প্ৰথম হেৰি হোৱাৰ দিনাখনৰ পৰাই কয় আৰু এদায় হ'বগৈ এতিয়া। খেতিলে নাথাকিবগে।
অ', অ', নহয় মই সুধিছিলো, যদি আচাৰ-চাচাৰ কৰে, তেনেকে মানে এন জি অ' এইবিলাক হেৰিবিলাক থাকে যে আচাৰত।
অহ', ব্যৱসায়, ব্যৱসায়ী কাৰণে কৰা নাই বাৰু ব্যৱসায়, মানে হেৰি যে বেচিবৰ কাৰণে সেইটো আৰু ইমান এদুম লাগে, ধেৰ খৰচ হয় অ', ঘৰতে খাবলে কৰি থাকো আৰু।
অ, অ।
উম, উম।
তাকেহে, ময়ো হেৰি তেনেকে খুটুং-খাটাংকে ঘৰতে খাবলৈ কওঁ, বাৰু দুটা-এটা তেনেকে ব্যৱসায় কাৰণে এইবাৰ কৰিম বুলি ভাবি আছো, ওচৰৰ মানুহ এজনীয়ে তেনেকে এ গোটৰ ৰেষ্ট্ৰেচন কৰি দিম বুলি কৈছে যেনিবা, আচাৰ ব্যৱসায় কিবা-কিবি ব্যৱসায় কৰিব পাৰি মানে।
অ', অ', গোট বিলাকৰ সেইটোয়ে বহুত ডাঙৰ আৰু, যদি তুমি কিবা ব্যৱসায় কৰিছা, সেই টো এটা হেৰি দিব পাৰি, মানে তাৰপৰা লোন ল'ব পাৰি, লোন ল'লে ধৰা আম, ব্যৱসায়টো অকমান দেখুৱাব লাগিব আৰু।
অ, অ।
তাকেহে, সেইটোকে কৰিম বুলি ভাবি আছো, তাৰপাছত আকৌ এনেকে দুজনীমান ওচৰা-ওচৰি হ'লে যেনিবা কৰিব পাৰি আৰু।
অ', কেইবা জনিও গোট খাই ল'ব লাগে, এজনী এটা কৰিলে, গোটটোত কেইজনী মানুহ আছে?
আমাৰ গোটত দহ জনী আছে।
অ, সেই দহোজনী যদি তেনেকে কথাটো পাতি লোৱা হ, তেতিয়া দহজনীয়ে কামটো কৰিব পৰা হয় নহয়।
অ, অ, অ।
তাৰমানে গোটটো ৰেষ্টেশ্যনেই হোৱা নাই!
গোটতটো ৰেজিষ্ট্ৰেশচন হৈ আছে। এই ভিয় গোটত হে নাই। আমাৰ গোট তো গোটটো ৰেজিষ্টেশচন হৈ আছে।
অ, ভিয় এটাত সোমাই ল'লেই হ'ল। ভিয় এটাত সোমাই ল'লেই হ'ল।
অ, তাকেহে, হেৰি কিবা এটা কৰিব লাগিব আৰু। মই বোলো খবৰটো দিওঁচোন বোলো, কিবা এটা কৰিব, কৰিলেও কৰক বোলো, সেই আচাৰ ব্যৱসায় কৰে যদি তেনেকে কানেকচন কৰি দিও।
অ।
মানুহজন ঘৰতে আছে নেকি!
নাই, নাই, কামলৈ গ'ল, কামলৈ গ'ল।
অঁ।
তোমাৰ মানুহজন কি অহা নাই?
নাই আহা, নাই আহা, থাকে।
অ'
খেতি বাতি কৰাৰ সময়ত আহিম বুলি কৈছে আৰু, ন'হবা নোৱাৰোঁ নহয়, অকলে, অকলে
অ', অ', কঠীয়া, চঠীয়া তুলিব জানানে নাই?
কঠীয়া কমকে তোলোঁ আৰু ইমান হেৰি নাই আৰু কৰিব বৰকে নোৱাৰোঁ কঠীয়া তোলা।
অ', তেতিয়া মানুহ লগাই দিবা আৰু ক কঠীয়া এতিয়া আশিকৈ বিচ, ত্ৰিচ টকামান লয় নহয়।
ত্ৰিশ টকা লয় হ'ব পাই, লয় অ', লয়, অ'।
সৰু, সৰু।
অ', তাকে, মানুহজন আহিম বুলি কৈছে বাৰু খেতি বাতিলে যদি নাহে তেনেকুৱাই কিবা এটা কৰিবই লাগিব খেতিটো আকৌ কৰিব লাগিবই নহয়, আপোনালোকৰ খেতি?
আমাৰ খেতি নাই হোৱা, নাই হোৱা ৰুব পৰা হোৱা নাই, কঠীয়া সৰু, সৰু হৈ আছে।
অ'।
ৰুবলে মানে এতিয়া হোৱা নাই, এই আহাৰৰ বাইচ, তেইচ তাৰিখ মানৰ পিছত ৰুব পৰা হ'ব আৰু।
অ'।
আমাৰো লাষ্টতহে ৰুব পৰা হ'ব পানীতো বাৰু আছে, পানী নুশুকাই এতিয়া আমাৰ হেৰি দ' মাট টি, যে
অ', বেছি দ' নেকি? পানী হয়, নেকি?
পানীতো তেনেকে নহয় ইমান দ' নহয় আৰু বৰষুণৰ পানীটো ৰৈ মাটিটো হেৰি হৈ থাকে মানে, গেলি থাকে। পলসুৱা মাটি।
অ', মাছ, চাছ ওলাই নোলাই?
মাছটো বাই-পানী বাঢ়িলে ওলাই, জোৰ চৰাব পাৰি যে আগফালে এয়া অলপ আগত একেৰাহে বৰষুণ দি, দি, দি, দি আগফালে একদম ঢল অহা আগতে পানী হৈ এতিয়াই এই দুদিন হৈছে শুক কাই
অ', অ'।
আমাৰ মানুহে হেৰি হাল বাইছে আৰু, ৰোৱা নাই, ৰুব আৰু এতিয়া।
অ', অ'।
কেটা তাকেহে, বাকী? কিবা এন জিঅ' সেই সুবিধা, চোবিধা পালে মোলে খবৰ দিবচোন বাৰু, ফোন এটা মাৰিব। খবৰো তেনেকে ল'বলৈ হোৱা নাই মোৰ, খবৰো পোৱা নাই বহুত। দিনৰ মূৰত বোলোঁ খবৰ এটা লওঁচোন।
অ', অ', মোৰ নহয় এন জিঅ' তো মই সেইটো মানুহ লাগিবই যে, মই খবৰ দিম বাৰু।
অ'। তাকেহে, গৰু, ছাগলী আছেনে?
আছে, আছে।
অ'।
গৰুকেইটা দুপৰীয়া লৰাই, মেলি থৈ আজৰি হৈ পেলাইহে বহি আছোঁ।
অ', বলধ গৰু আছেনে? ঘৰতে
বলধ গৰু নাই, গাই গৰুৱে গোট গোটেই সোপা গাই গৰুৱে, গাখীৰ আছে আৰু অকনমান মানে ওলাই বেচোঁ
অ'।
আৰু।
অ' তাতে ঘৰতো আকৌ। এ, ল'ৰা ছোৱালীওঁ আছে নহয় আকৌ ঘৰতো অকমান গাখীৰ লাগেই নহয়। আমাৰো ৰাখী অতি এজনী আছে অকনমান ওলাই আধা লিটাৰমান। এই ওচৰৰ মানুহজনীয়ে ঠিকা লয় যিকণ ওলাই আৰু চাহ খাওঁতে গ'ল। পান খাওঁতে, আকৌ ছোৱালীক অকন খাবলৈ দিওঁতে তেনেকৈয়ে আদায়াই হয় আৰু।
অ' ল'ৰাটোৰ পৰীক্ষা আদায় হ'ল নেকি আজি।
ল'ৰা পৰীক্ষা আদায় হ'ল, ছোৱালী কালিয়েই হ'ল।
অ', অ', ল'ৰাটো, এইবাৰ নাইনৰ হে।
অ' এইবাৰ নাইনৰ, আপোনাৰ ল'ৰা টেইনৰ নহয় জানো, ৰেজিষ্ট্ৰেচন তাৰ ৰেজিষ্ট্ৰেচন নহ'লে বয়সটো কম যে ৰিজেক্ট হ'ল আকৌ এবছৰ পঢ়িব লাগিব।
অ' এতিয়া ৰেজিষ্ট্ৰেচন নকৰাকে নাইনতে পঢ়ি থাকিব।
পঢ়ি থাকিব লাগিব অ' আৰু এবছৰ পঢ়াৰ পিছতহে মানে ৰেজিষ্ট্ৰেচন হ'ব, বয়সটো কমৰ কাৰণে হৈছে।
অ', অ', বাৰ্থ'চাৰ্টিফিকেট নাছিলে নেকি?
আছিলে আছিলে হ'লেও এই বেছি নহয় আৰু তিনিমাহমান কমি আহিলে।
অ' চাৰ্টিফিকেটৰ মতে এডমিশ্যন দিব লাগে অ' আজিকালি।
অ' এই হেৰি হ'ল তাৰ সোনকালে দিয়া হ'ল। আৰু এটা কথা এই আজিকালি আকৌ আগৰগতে নহয় যে বয়সটো বঢ়াহাই দিয়াই দিওঁ বুলিবলে নহয় যে, ৰব লগীয়া হয়। সময়তহে দিয়ে ৰেজিষ্ট্ৰেশচন কৰে সেইটো কথা।
অ', অ'।
বাকী আপোনাৰ ছোৱালীয়ে কি পঢ়ি আছে?
আমাৰ ছোৱালীজনী এবাৰ বি এ ফৰ্থচেমৰ।
অ' এদায় হ'বগে আৰু এবছৰ পঢ়ি।
অ', অ'।
তাকেহে।
ঠিক আছে তেতিয়া হ'লে মই, কাম মানে তাঁততে বহিমগে এতিয়া বাৰু তাঁতখন আছে যে।
হেৰি ল'ৰাই মেট্ৰিক দিব নহয় জানো।
অ', অ', অ'।
হ'ব দিয়ক তেতিয়াহ'লে ময়ো সেই কাম বনত লাগো অকমান।